হেল্ল' অঁ ভাই কি কৰি আছা
এ আছোঁ ৰ'বা নে তুমি কি কৰিছা
এ ময়ো এনেই আছিলো ৰ'বা বাৰু কালি মানে মই গুৱাহাটীৰ কিছুমান ফটো চাই আছিলো হে তাতে কামাখ্যা মন্দিৰৰো কেইখনমান ফটো পালোঁ হাঠতে মনত আহিল বলিন থেনদাৰী যাম বুলি ভাবি আছিলোঁ কিন্তু মোৰ এতিয়ালৈ যোৱাই হোৱা নাই তুমি গৈছা নেকি বাৰু এই বছৰত
অ মই এইবছৰত কিন্তু গৈছিলো ক'বলৈ গ'লে কিন্তু সঁচাকৈ ক'লে তোমাৰ মন্দিৰটো এটা ধৰ্মীয় স্থান হিচাপে নহয় আৰু তাত পৰিৱেশ আৰু যিটো ইতিহাস সেইটো বহুত বিশেষ আৰু তাৰে মন্দিৰটোৰ
অ বাৰু তুমি কেতিয়া সময় গৈছিলা মানে ৰাতিপুৱা সময়ত গৈছিলা নে দুপৰীয়া সময়ত গৈছিলা
হয় মই তোমাৰ পুৱা সোনকালে ওলাইছিলো আৰু মানে যেতিয়া তোমাৰ সকলোৱে কৈছিল যে অলপ আগতে গ'লে মানে ভিৰ কম পাম আৰু সেইকাৰণে মই পুৱাই গৈছিলো আৰু তেতিয়া যিটো অ তেতিয়া যিটো পাহাৰ পাহাৰটোৰ ওপৰলৈ উঠি যোৱা যিটো সময় বহুত ভাল লাগিছিল আৰু বতাবোৰ ল গাত লাগি আছিল পুৱাই পুৱাই
অ বাৰু উম্ কি কয় কামাখ্যা মন্দিৰটো নীলাচল পাহাৰৰ ওপৰত আছে নহয় জানো
হয় হয় মানে ওপৰলৈ যেতিয়া উঠি গৈ থাকিবা ন তেতিয়া গুৱাহাটীৰ বহুখিনি অংশই দেখা দেখিব পাৰিবা আৰু সেই পাহাৰৰ ওপৰে পৰা মানে বিশেষকৈ যেতিয়া পোৱা সময়ত যাবান দৃশ্যবোৰ তেতিয়া বহুত ধুনীয়া লাগে আৰু চাবলৈ
মই যাম বুলি ভাবি আছিলো ৰবা বাৰু তাতে মই শুনিছো তোমাৰ বহুত ভিৰ হয় বোলে ভিৰ তোমালোক যাওঁতে কি ভিৰ যথেষ্ট বেছি আছিল নেকি?
যথেষ্ট মানুহ আছিল কিন্তু মই ভা যেনেকৈ ভাবিছিলোঁ আৰু তাতকৈ বেছি আৰু হৈছে আৰু মানে ভিৰটো মানে বহুত ভিৰ আৰু ক'বলৈ গ'লে মানে বিভিন্ন ঠাইৰ পৰা মানুহ আহেতো দেশৰ বিদেশৰ পৰা আহে তো সেইকাৰণে পূজা মানে মানুহে পূজা দিবলৈ আহিছিল আৰু ত বহুত মানুহ ভিৰ হৈছিল আৰু
অ বাৰু ধৰা প্ৰত্যেকটো মন্দিৰত সোমোৱাৰ পিছত এটা অনুভৱ থাকেতো পিছে তোমাৰ কামাখ্যা মন্দিৰত সোমোৱাৰ পিছত কেনেকুৱা লাগিল অনুভৱটো কেনেকুৱা?
অনুভৱ বুলি কবলৈ লাগে তোমাৰ আহ আমাৰ বেলেগ ধৰণৰ অনুভৱ আছিল আৰু তোমাৰ যেতিয়া তুমি চাৰিওফালে ভক্তসকলক দেখিবা যেতিয়া মানে যিটো ঘন্টা যিটো আছে সেইটো ঘটাৰ শব্দ শুনিবা বা সকলোৱে বজাই যাব নাইবা হলেও যিটো ধূপৰ ধূপৰ যিটো সুগন্ধ আৰু তোমাৰ যি চ চাকি জ্বলাই দেখিবা আৰু বহুত কিবা কিবি আৰু যিবিলাক আধ্যাত্মিক পৰিৱেশ আছো সেই আধ্যাত্মিক পৰিৱেশটো মানে মিলি তাৰ মানে শান্ত অনুভৱ হয় আৰু শান্ত অনুভৱ দিছিল মোক আৰু
অ বাৰু মন্দিৰটোৰ ভিতৰৰ গঠনটো কেনেকুৱানো? তুমিতো দেখিছাই চাগে!
তোমাৰ ভিতৰৰ গঠনটো ক'ব লাগিলে তোমাৰ মানে বহুত পুৰণি আৰু যিটো স্থাপত্যৰ যিটো সেই চিনা স্থাপত্য ভাস্কৰ্য আভাস পোৱা যায় আৰু মানে তোমাৰ ধৰি লোৱা গাইড এজনে তোমাৰ ধৰি লোৱা আমাক মানে মন্দিৰৰ যিবিলাক ইতিহাস এই বহুত কথা কৈছিল সেই ইতিহাসৰ বিষয়ে আমাক বহুত কথা জনাইছোও আমাক আৰু তেতিয়া মই বুজিলো যে ইয়াৰ যিটো ধৰ্মীয় গুৰুত্ব সেইটো মানে ঐতিহাসিক মূল্যটো বহুতো আৰু মূল্য মানে বহুত ইয়াৰ।
অ মই শুনিছো তাতে ধৰা বহুত ধৰণৰ মানে বলি দিয়া প্ৰথাও আছে আৰু ধৰা তাতে বোলে পূজা দিবলৈ তোমালোক যেতিয়া মানে যাব লাগে আৰু তেতিয়া বোলে এটা বহুত দীঘলীয়া শাৰী পাতি থিয় হ'ব লাগে আৰু তেতিয়া বোলে বহুত সময় লাগে কে কেতিয়াবা কিছুমান মানুহে বোলে ৰাতিৰ পৰাই ৰখি থাকে পূজা দিবলে?
অ ঠিকে শুনিছে দিয়া মানে অলপ সময় ৰখিব লাগিল আমিও লাগিছিল বাৰু কিন্তু লাগে আৰু অলপ ৰখিব মানে সাৰে পাতি সকলো যায় ন দীঘল হয় লাইনটো কিন্তু বিশেষ বেয়া নালাগে আৰু যিটো পৰিৱেশ আছে সেইটো চাই কিনে তোমাৰ ইমান মানুহ যে তোমাৰ এনেকুৱা মানুহ ভক্ত ভক্ত মানুহ বিলাক দেখিলো তোমাৰ বিৰক্ত নালাগে আৰু মানে কাৰণ তুমি অপেক্ষা অপেক্ষা কৰি থাকোঁতে মানে চাইবলৈ যিটো পৰিৱেশ সেইটো চাই থাকিব পাৰিবা আৰু
অ বাকী মন্দিৰৰ পৰাতো গুৱাহাটী চহৰখন দেখা যায় ন ত মন্দিৰৰ পৰা গুৱাহাটী চহৰখন দেখাত কেনেকুৱা? কেনেকুৱা লাগিল তোমাৰ?
হয় হয় মন্দিৰৰ পৰা গুৱাহাটী চৰখন মানে আধা আধি দেখিব পায়েই আৰু তোমাৰ মানে এই আৰু এই দৃশ্যটো না বহুত সুন্দৰ যেনে ধৰি লওক গুৱাহাটীতো জানেই পাহ পাহাৰ আছে পাহাৰ থাকে এই যিবিলাক তোমাৰ যিবিলাক অট্টালিকে হওক তোমাৰ যিবিলাক আহ মানে আহ মানে ব্ৰিজ হওক তোমাৰ এইবিলাক চাই আৰু তাৰ পৰা সুন্দৰ পৰিৱেশ পোৱা যায় আৰু আৰু ব্ৰহ্মপুত্ৰ নদীটো আছেই আৰু ব্ৰহ্মপুত্ৰ নদীটো আছেই ব্ৰহ্মপুত্ৰ নদী
অ সেইটোতো হয় দোচোন মই মইতো যাই পোৱা নাই বাৰু গলে ময়ো চাব লাগিব ৰু দৃশ্যটো বাৰু, তুমি কাৰ লগত গৈছিলা? আৰু ফটো চটো উঠিছা নে কিবা ফটোটো উঠিছাই চাগে নিশ্চয়কে!
মই মই মই পৰিয়ালৰ লগতে গ'লো আৰু পৰিয়াল সকলো গ'ল আৰু একেলগে আমি ভাবিছিলো আগৰ মানে আগৰ সপ্তাহতে ভাবিছিলো যে এইবাৰ আমি বন্ধ আমি মানে বন্ধ পালে আমি যাব লাগিব কামাখ্যা মন্দিৰত অলপ ম সেৱা কৰি আহিব লাগিব। বাকী ফটো উ বেছি উঠা নাই দিয়াচোন মানে মানে মানে যিহেতু ধৰ্মীয় জাগা ন তাতে ফটোনো কিমান উঠিবা ত' আমি ধৰ্মৰ ওপৰতে বেছি গুৰুত্ব দিব লাগে ফটো উঠাৰ ওপৰত ত এটা দুটা উঠিছো নুঠা নহয় মানে তাতে সৌন্দৰ্যবিলাক মই মানে ফটোত মানে থৈ দিছোঁ আৰু যাতে কেতিয়াবা পি যে চাব পাৰিম আৰু এইবিলাক সৌন্দৰ্য মই গৈছিলো তাতে সনেকুৱা আৰু সেইবিলাকে,
আৰু মন্দিৰৰ ওচৰত মন্দিৰটো কামাখ্যা মন্দিৰটোতো বহুত বিশাল বাৰু আৰু মন্দিৰৰ ওচৰত আৰু কিবা দেখিবলৈ পোৱা যায়নে সাধাৰণতে?
অ' তোমাৰ ওচৰে পাজৰেটো সৰু সৰু মন্দিৰ দেখিব পায় তুমি মানে বহুত মন্দিৰ আছে। সৰু সৰু কাই সৰু -সৰু মানে মন্দিৰ বিলাক আৰু তুমি তাৰোপৰি ধৰি লোৱা যিবিলাক মানুহৰ যিটো দৃশ্য সেই মানুহৰ দৃশ্য উপভোগ কৰিব পাৰিবা মানে ইমান মানুহৰ যাতে সকলোৰে মান সকলোৱে এই মূৰত -মূৰত সেইখন বান্ধি লৈ মানে ধুনীয়া লাগে আৰু
অ 'আৰু মই শুনিছো তোমাৰ ধৰা মন্দিৰলৈ উঠি যাওঁতে এ তাতে বোলে জোতা চেন্দেল থোৱাৰ ব্যয়ৱস্থাও আছে মানে দোকানে দোকানে জোতা চেন্দেল থৈ যাব পাৰি আৰু নিজে নিজে আৰু তাৰে পৰা ধৰা যিবিলাক প্ৰসাদ -প্ৰসাদ থাকে প্ৰসাদবোৰ লৈ যায় পূজা কৰি আহিব। পাৰি।
অ 'ঠিকেই দিয়া মানে জোতা চেণ্ডেল সেইবিলাক সলাই যাব লাগে আৰু মানে আৰু তোমাৰ আৰু মানে সেয়ে আৰু বাকী তুমি কিবা অ' মন্দিৰ যাই পাইছানে আজিলৈকে?
মই তোমাৰ মন্দিৰৰ ভিতৰত আজিলৈকে ইমান মন্দিৰতটো যাই পোৱা নাই। এবাৰ গৈছিলো নৱগ্ৰহ মন্দিৰলৈ গৈছিলো, বিশেষ মানে সেনেকুৱা ক'তো যাই পোৱা নাই আৰু সেইকাৰণে মানে কামাখ্যা মন্দিৰৰ কথা আমাৰ চাই থাকোতে মনত পৰিল তোমাৰ। ফোনটো কৰিলো, তুমিতো গৈছাই চাগে ত' অলপমান জানিলো আৰু কেনেকুৱা কি ব্যৱস্থা ধৰা অহা যোৱাৰ ক্ষেত্ৰত ঘুৰা ফুুৰাৰ ক্ষেত্ৰত বা কি -কি আছে চাব লগা বা ধৰি লোৱা খাদ্যয়ৰ ব্যৱস্থা কেনেকুৱা ধৰা ৰাতিপুৱাতটো কোনেও মন্দিৰতো খাই। নাযায় ন ত' পূজা চূজা কৰি আহি খোৱা লোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা আছে সেইকাৰণে সুধিলো আৰু তোমাক।
অ' মইতো ক'লোৱয়ে বাকী তোমাক খাদ্যৰ কথা হোৱা নাই ন, তোমাৰ খাদ্যৰ ব্যৱস্থাটো ধৰি লোৱা তোমাৰ মানে যথেষ্ট দোকান আছে আৰু দোকান আৰু তোমাৰ খোৱা খাদ্য এইবিলাক বহুত আছে খাব পৰা মানে ব্যৱস্থা ভালেই দিয়া। আৰু যিবিলাক আমি পূজাৰ য চাহ খাওঁ সেই চাহ চাহো মানে বহুত আছে আৰু কবলৈ গলে তাৰ পিছত তোমাৰ সেইয়া আৰু কবলৈ গলে খাদ্যৰ ব্যৱস্থাটো ভালে দিয়া।
অ' বাৰু তোমাৰ ধৰা মন্দিৰৰ বিষয়ে কবলৈ গ'লে তোমাৰ যিটো আটাইতকৈ ভাল লগা দিশ সেইটো কি বুলি কবা তুমি?
আটাইতকৈ ভাল লগা দিশ মানে মন্দিৰৰ যিটো পৰিৱেশ যিটো তোমাৰ ধৰি লোৱা যিটো মানে মানুহ যেতিয়া বেছি হয় তেতিয়াতো অলপ চলপ হুলস্থুলতটো হ'বই কিন্তু যেতিয়া মানুহবিলাক মানে অলপ কম মানে, ফ্ৰি থাকে তেতিয়া যিটো শান্ত পৰিৱেশ নহ, তাতকৈ শান্ত পৰিৱেশ আৰু নাপাবা তুমি আৰু। মানে যিটো তোমাৰ অ 'এ এটা মন্দিৰৰ ওচৰত যিটো শান্ত পৰিৱেশ সেইটো আৰু তাৰে যিটো গছৰ বতাহ হওক বা তোমাৰ এ চাহ হওক সেই চাহৰ তলত বহি কিনে যিটো তোমাৰ আহ অনুভৱ সেই অনুভৱটো মানে বুজাব নোৱাৰে আৰু।
অ' আৰু তুমি কি ভাবা আৰু যে মন্দিৰ হওক বা যিবোৰ বিভিন্ন আৰু ধৰ্মীয় অনুষ্ঠান সেইবিলাকে মানে মানুহৰ জীৱন এটাত জীৱন জীৱনত আৰু অ 'কেনেধৰণে প্ৰভাৱ পেলাব পাৰে আৰু কি কি ক্ষেত্ৰত বা কেনেকুৱা ধৰণৰ কেনেদৰে সহায় কৰিব? পাৰে।
অ' বহুত ধৰণে সহায় কৰিব পাৰে, ধৰি লোৱা তুমি কিছুমান অ মানে মানসিক মানে ভুগি আছা আৰু যেতিয়া তুমি মন্দিৰ যাবা ন' তেতিয়াা এনেকুৱা ধৰ্মীয় অনুষ্ঠানত যাবা তেতিয়া তোমাৰ মনটো পাতল লাগিব আৰু যেতিয়া তুমি এজন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবা তেতিয়া এনেকুৱা হ'লে আৰু তুমি মানে মানে নিজৰ মন যি আছে সেই মনটো বহুত ভাল লাগিব। আৰু আৰু তুমি এই যিটো মন্দিৰ বা যিকোনো ধৰ্মীয় অনুষ্ঠানত যিটো ধৰি ল' তোমাৰ শান্ত পৰিৱেশ সেই শান্ত পৰিৱেশত থাকিলে তোমাৰ অহ মানে তোমাৰ নিজৰে এটা ভাল লাগিব আৰু ক'বলৈ গ'লে।
হয় দিয়া ময়ো বহুত দিন ধৰি যাম- যাম বুলি ভাবি আছোঁ যোৱাই হোৱা নাই যাবই পৰা নাই।
নিশ্চয় যাবা -যাবা সোনকালে যাবা আৰু মানে ধৰ্মীয় যিটো বিশ্বাস থাকক নাথাকক আৰু কিন্তু যিটো মানে আহ মানে এইটো যিটো পৰিৱেশ সেই পৰিৱেশটো অনুভৱ কৰি আহিবা আৰু মানে অসমৰ ইতিহাস হওক সংস্কৃতি হওক বা পৰম্পৰা হওক ইয়াৰ মানে ইয়াৰ সৈতে আৰু মানে তুমি অ ' সংলগ্ন হব পাৰিবা আৰু মানে চিনাকি হ'ব পাৰিবা আৰু কামাখ্যা মন্দিৰৰ মানে যিবিলাক ইতিহাস সংস্কৃতি সেইবিলাক মানে চিনাকি হৈ আহিব পাৰিবা আৰু।
তাকে ঠিক আছে ৰ'বা মই সুযোগ পালে সোনকালে যাম আৰু তালৈকে। মানে নিজৰ মন্দিৰলৈ গলে আৰু নিজৰ মনটো শান্তি পাই দিয়াচোন অলপমান নিজৰো ভাল লাগি থাকে মন। যদি বেয়া থাকে তেনেহ'লে মনটো ভাল হৈ যায়। চেষ্টা কৰিম আৰু যাতে জল্দি জল্দি যাই আহিব পাৰো আৰু এনেকে ৰখি থাকিলো মানে যাম- যাম বুলি ভাবি থাকিলো যোৱা নহয়। বেছিভাগ ত হঠাৎ কোনোবা দিনা ওলাব লাগিব আৰু যাবলৈ।
ঠিকেই দিয়া মানে মানে তুমি যাবা আৰু সোনকালে নহ'লে মানে এইটো মি মে তুমি অনুভৱটো মানে মিচ কৰি দিবা আৰু এই যিটো অনুভৱ আৰু কামাখ্যা মন্দিৰৰ ত' তুমি যিমান পাৰা সোনকালে যাবা আৰু।
তাকে ৰবা ভাবিছো ৰবা বাৰু আজিলৈ নহলে ৰাখিছো আৰু এতিয়া মানে মই অলপমান কাম কৰি আছো অলপমান পিছত আকৌ এনেকে কথা পাতিম এনে এনেকুৱা আৰু জানিম আৰু তোমাৰ পৰা কোন কোন কোন ঠাইত ফুৰিব? ভাল হয় আৰু কেনেকুৱা জানেনে মন্দিৰত যাব পাৰি?
অ' দিয়া হ'ব দিয়া তেনেহ'লে